হেল্ল' কি কৰিছা
মই এয়া আনে ওলাই আহিছো তুমি
মইহে শুই আছো
কিবা খালা নাই
ভাত খালো তুমি
মোও ভাতে খালো
কিহে খালা
মই খালোঁ মাছে বিলাহীয়ে বনাইছিলে
তাৰ পৰা দালি বনাইছিলে চেং মৰা লগত চেং মৱা নহয় কিবা এটা টেঙা শাক তাৰ লগত
উম
হে খালো তুমি
মই দালি তাপা ভাজি
উম
তাপা নেমু দি তেনেকে খাইছো ইমান গৰমত
অ
উম
গৰমত বেছি মাছ মাং খাব নোৱাৰে নহয় মাংস যে খাবই
সেইটোৱে সেইকাৰণে খোৱাই নাই মাহত শুলে অ
কি কৰা নে
গৰমত বোৰে সেই কাৰণে খোৱাই নাই
উম কাৰেন্ট আাছে নে নাই
কাৰেন্ট আছে
উম
তোমালোকৰ
আছে আছে
উম
আজি ইমান এটা গৰম নাই
নাই বাও আজি ইমান
উম
হ'লো অকমান মাজতে দিন আজি গৰম অকনো আছিলে
উম।
উম্। ক'ত ঘৰ আছা নে এতিয়া?
এ'।
ঘৰতে আছা নে?
ঘৰত নাই অকনমান পোলৰফালে ওলাই আহিলো তুমি
অ' মই শুনি আছোঁ।
অ' তুমি আগফালে বহি আছো বুলি কৈছিলা।
অ' বহিয়েই আছোঁ যেনিবা বহি বহি এই নিহন বহি। পাৰজাখন বেছি গৰম উঠে যে সেইকাৰণে আজি গুচি আহিলোঁ ভিতৰত।
উম।
মা -হতো শুই থাকিলেগে।
অ'।
উ, অকলে -অকলে বহি থাকিবলৈও বেয়া লাগে।
অ'।
উম।
কলেজ কি হৈছে?
কলেজ খুলিবহে। কলেজ যাম যাওঁ নে?
উম।
তুমি যাবা নাই?
যাম খুলিলে।
অ'।
ত, তুমি কলডিলা ভাজি বনালে কেনেকে বনোৱা অ'।
কলদিলটো তোমাৰ আনি থৈ দিব লাগে অলপ দেৰি
উম ভীমকৰ
ভীমকলৰ কলদিল
অ', উম।
তাৰ পিছত তুমি হেৰিটো আঠাটো যোৱা পাছত
অ'।
ধুনীয়া গুৱা
ধুব লাগে না?
অ' ধুব লাগে ধুনীয়াকে ধুই পেলাই হেই ওপৰ বাকলি বোৰ আঁতৰাই দিব লাগে অলপ
উম, উম দাঠ বাকলি বোৰ
অ'।
কমলীয়াটো কাৰণে খায়
উম, ইমানো গুচাব নালাগে আৰু চাৰিটা পাঁচটা মান পাত গুচালে হ'ল। তাৰ পিছত গুচাই মেলি ধুনীয়াকে ধুই লয়
উম
তেল অকন হাতত সানি ল'ব লাগে ফাষ্টতে
অ'।
আৰু কটাৰী খনত তেল অকণ সানি তেনেকে তাপা কাটিব লাগে মিহি
উম।
এনেকে যে হেৰি কৰি যে কাতে কাটি কাটি এনেকে।
উম'
তেনেকে কাটি কাটি সৰু সৰু মিহি মিহিকে কাটিব লাগে।
তেল মানে ক'ত সানিব লাগে?
তেল মানে সেইখিনিত এ হাতটোত। কটাৰ আগত, ভাত মাৰি ক'লা ক'লা হৈ আহিলে।
অঁ' অঁ'।
আটাখিনি লাগেইকাণে তাৰ পিছত, তোমাক ধুনীয়াকে মিহি মিহিকে কুটিব লাগে। তাপা সেৰি আলু আকৌ তেনেকে মিহি মিহিকে কুটি দিব লাগে।
উম'
কুটি দিব, মিঠাতেল অকমান দি পেলাই দুইত- এতিয়া একদম সানি কলডিল আৰু ৰোলখিনিত সানি থৈ দিব লাগে। তাপা কেৰাহীখন পাতিলৈ তাতে একদম পিয়াঁজ, আদা, নহৰু এনেকে দি-
অঁ'
ভাজিব লাগে, ভাজি পেলাই কলডিল আৰু আলুখিনিতে-
উম'
দি বহাই দিব লাগে, তাপা বহাই দিয়াৰ পিছত নিমখ, হালধি-
উম'
দুইটাই দি পেলাই ধুনীয়াকে লৰাব লাগে। লৰাই পেলাই দাক মানে ঢাকোন দি থব লাগে অলপ দেৰি।
উম'
দিবৰ কাৰণে ত' অকমান দাঙি পেলাই অকণমান পানী আৰু সিজিবৰ কাৰণে।
উম'
উম' অকনমান পানী দি পেলাই আকৌ তুলি কিনি থৈ দিব লাগে।
উম'
তেনেকে হৈ যায়, বেছি কৰিব নালাগে একো।
অঁ'
ওম' উম' ভাল লাগে খুন্দি, উম' ভাল লাগে।
আৰু কি বনাব জানো তেনেকুৱা?
আৰু জানো। কচুটো বনাব জানো আৰু।
কচুঠোক।
উম'
কচুটো কেনেকে বনাই?
কচু ঠু তোমাৰ, কচু এই কো হেৰি কচু খাই নেকি? কুলা কচু খাই ন?
উম'
দুইটা কচুয়ে খাই বাৰু, হ'লেও মানে আনি পেলাই- ঠুটো আনি পেলাই ধুনীয়াকে ওপৰৰ বিলাক, এই চুচবিলাক যে সেইবিলাক- খাইলোৱে।
উম'
টুকুৰ-টুকুৰ কাটি তাপা সেই পানী তিয়াই থৈ দিব লাগে।
উম'
ত' পানী পাত পানীত তিয়াই থৈ দিব লাগে, তাৰ পিছত কি কৰিব লাগে- সেই বেছি সেইটো থাকে যে অলপ খাৰটো থাকে যে। কচুৰ, অকনমান সিজাই ল'ব লাগে।
অ'।
সিজাই লৈ পেলাই সেই, সি অলপ অকনমান সিজাই পেলাই, সেই পানীত তে বেয়া পানী খিনি
উম্।
পেলাই দিব লাগে আৰু কচুঠোৰ খিনি টুকি থৈ দিব লাগে।
উম্।
পানীতো যাব দিব পোৱাকে মানে।
উম্ উম্।
থৈ দিব লাগে। তাৰাপা ধুনীয়াকে, এই হেৰি পাতটো চিনি পোৱা নাই। এনেকে মচন্দই নে কি বুলি যে কয়, এনেকে। অ', সেই মচন্দই পাতটো আনিব লাগে ধুনীয়াকে, ধুই মেলি কুটি দিব লাগে মিহি মিহিকে।
উম্।
তাৰপৰা তোমাৰ কেৰাহীখন পাতি, তাতে তোমাৰ পাঁচফুৰন দিয়ে। তাৰপৰা পিয়াজো দিয়ে।
অ'।
এনেকে দুইটা পাঁচফোৰণ, পিয়াজ, এনেকে ভাজি লৈ পেলাই
হম্।
এই যে হেৰি পাত খিনি উম্, মচন্দৰি পাত খিনি যে
অ',
মচন্দই পাত খিনি মোক সৰু সৰুকে মিহি মিহিকে কুটি পেলাই তাত দি দিব লাগে, ভাজিব লাগে।
উম্।
ভজা বতাতে তোমাৰ হেৰি খিনি দি দিব লাগে। কচুঠোৰ খিনি, কচুটো। অ', যদি বিলাহী দি পেলাই বনোৱা, কিছুমানে বিলাহী দিও বনায়। বিলাহী দি বনালে, সেই তেলতে বিলাহীটো সিঙি দি হেৰি কৰি।
উম্।
তেনেকে দি দিব লাগে, তাৰপৰা কচুঠোৰখিনি দি ধুনীয়াকে লৰাব লাগে। নিমখ দি দিব লাগে।
উম্।
দি আকৌ ধুনীয়াকৈ লৰায় লৰায় লৰায় একদম পানী দি থাকিব লাগে, তাৰপৰা উতলাব লাগে। ভালকে উতলাব লাগে আৰু মানে।
উম্।
অকনমান পানী দি ধুনীয়াকে উতলালা, আকৌ পানী অকণ দি আকৌ উতলাব লাগে। তেনেকে
উম্, তেনেকে বনাই হৈ যায়। উম্, অ'।
উম্।
ভাল লাগে খাবলৈ।
সুঙিলে ভালেই লাগিব আৰু।
হেৰি এইটো কি আছিলে, কচুথোৰ লগত যে এনেকে মাছৰ মাথা ঠাৰি যে বনাই, তেনেকেই বনাব লাগে নহয়। মাছ মাছৰ মাথাটো ভাঙি দি দিব লাগে ন!
অ', ভাল লাগে দি। পাইছোঁ অ'।
ভাল লাগে খাই।
ভাল। মই এনেই সুধাকে খাই বেছি ভাল পাওঁ, এনেকে হেৰি দিয়াতকে মাছ দিয়াতকে।
সুদাকে?
অ' মানে বস্তুটো সুদাকে ভাজিলে।
অ', অ'।
মানে জোল দাইত টো বেয়া পাওঁ মানে খাই।
অ' গ্ৰেভী নিচিনাটো লাগে মানে?
অ' মানে ভাজি কে যে বনাই যে একদম পুৰা টেঙা যে মচন্দৰী পাতট যে ক টো সেইটো যে আহি থাকে।
গোন্ধটো?
অ' সেইটো মজা লাগে খায়।
অ'।
এইলাক খালে অপকাৰ নহয় নহয় খাব লাগে।
নহয়, তাকেইতো খাব লাগে মানুহে।
ই খোৱা নহয়?
খালে স্বাস্থ্যৰ কাৰণে ভাল, নিজৰ কাৰণেও ভাল। বেলেগৰ
উম। সেইটোৱে।
আৰু তেনেকে কি ৰং বনাব জান?
আৰু জান, আজি মেগীৰ নতুনকে ৰেচিপি এটা শিকিছোঁ।
মেগীৰ ৰেচিপি?
উম, মেগীৰ।
কেনি, কেনেকে কেনেকুৱা বা?
ভাততে মেগীখিনি বইল কৰিব লাগে।
উম।
অ' পুৰা ফুল বইল নহয় আৰু, অলপ হাফ বইল আৰু।
অ'।
গধুলিলে মানে কাহি কাহি ল'ব লাগে, কাহি পেলাই তোমাৰ।
অ'।
হেৰি এ', এইটো নহৰু
উম।
নহৰু কেইফুটমান ল'ব লাগে, তাৰপিছত তোমাৰ এই মছলাটো যে কাশ্মীৰী মছলাটো যে
উম।
এইটো মছলা দি, তাৰপৰা আকৌ মেগী মচলাটো দি, তাৰপা শু কান জলকীয়া এনেকে পুৰা মিহি কৰি
অ'।
ভাজি লৈ পুৰা গুৰি কৰি তেনেকে দি, এই দি পটা এখনত গোটেইটো পিচিব লাগে।
অ'।
পিচি পেলাই একদম বৰ পানী কৰিবলৈ দিব নালাগে মানে, পূৰা এনেকে, হেৰি হৈ যাব ন'। চাতনিটো যেনেকুৱা হয় তেনেকুৱা তেনেকুৱা হৈ যাব পূৰা ৰঙা হৈ যাব, তাৰপা কি কৰিব লাগে কেৰাহীকনতে বাটাত বান্ধিব লাগে।
উম।
ত' তাতে তোমাৰ সেই, ব' যোনখিনি পিহি থৈছিলা-
উম।
সেইখিনি দি দিব লাগে।
অহ।
দি পুৰা একদম ধুনীয়া ভাজিব লাগে পুৰা ৰঙা হৈ যাব গ'লে।
উম।
আৰু , ধুনীয়াকে ভাজি ভাজি, তাতে সেই মেগীখিনি দিব লাগে।
উম।
বইল কৰি খাবি। এইখিনি দি ধুনীয়াকে লৰাই ভাজিব লাগে। আ লাষ্টতোত মেগী- খিনি যেতিয়া হ'ব, তাৰ আগত ধনিয়া পাত চেতিয়াই দিব লাগে।
অহ।
ধুনীয়া লাগে।
অহ, খাবলৈ ভাল লাগিব নহয়?
খাবলৈ মানে ভাল লাগিব দেই খালে যেন ভাল নহয় আৰু।
কিয় জানা?
অহ, মেগীটো খালে ইমান-
অ', মেগীটো খালে বাৰু অকণমান হেৰি আৰু। বেছি মেগী, মানে খাবৰ, খাব লাগে। হ'লেও মানে অধিক খাব নালাগে আৰু মানে। নিজৰ স্বাস্থ্য হানি হৈ যোৱাকে।
উম।
কিছু মানুহে যে খায়ে থাকে, খায়ে থাকে, মেগীয়ে খাই থাকে। তেনেকুৱা মানে মেগী খালে আৰু কি? খ শকত নহ'বা খিনেই হৈ থাকিবা হাৰ চাৰ ওলাইকিবা
উম
মি এনিটাইম সেইবোৰ খাই থকাটো ভাল নহয় নহয় ফাষ্ট ফুড টাইপৰ সেইবোৰ
তাতকৈ ভাত খোৱাই ভাল
সেইবোৰ যে খাবই নালাগে মানে খাব লাগে এবাৰ এমাহত এবাৰ দুই তিনি মাহ পিছত এবাৰ এনেকে সপ্তাহে সপ্তাহে যে কিছুমানে খাই থাকে
তাকে
বেয়া সেইটো আৰু
কিছুমানে সদায়ে খাই ওলাই গৈ
অ
তে আমবিলাকো সেই ওচৰতে নাপায় কাৰণে হে
উম টাউন চহৰবোৰত
উম
ভাল নহয় ইমান ফাষ্ট ফুড খোৱা জাংক ফুড খোৱাবোৰ
সেইটোৱে বাকি ভাত খোৱাই ভাল
উম
ভাত খালে শক্তিও পায়
ভাত খালে শক্তি তু মানে ভাতেই মেইন বুলিয়ে ক'ব পাৰি মানে কি আৰু চব ফালৰ পৰা ন ভাত চলি থাকে না
অ মানুহে ভাত নোখোৱাকে থাকিব পাৰে নেকি
নোৱাৰে নহয়
মানে লাগিলে চব নোখোৱাকৈ থাকিব‌ পাৰিলেও ভাত নোখোৱাকে থাকিব নোৱাৰে
উম মানে চবতে নহ'বও পাৰে বেলেগৰ ৰুটি খায় কিন্তু আমাৰ মানে অসমত ভাতটে মেইন ন
হয় দিয়া
মানে অসমৰ নাইনটি পাৰ্চেণ্ট খেতি ধান খেতিয়ে কৰে নহ ভাতৰ, ভাতৰে খায় ভাতে খায়। ভাতৰ কাৰণে তহ মানে ৰাতিপুৱা আমাৰ ইতে অসমত কেনেকুৱা তিনি টাইম ভাতেই লাগে। ৰাতিপুৱা ভাত, ৰাতি ভাত দুপৰীয়া ভাত, এনেকে ভাতেই লাগে ভাতেই খায়।
লাগিলে যিয়ে নহওক
উম
উদাগে হলেও
উম
পানী খালি সেই ভাল লাগে নহ মাছৰে মাছ যে পুৰে যে পুৰি পাতৰো যে দিয়ে
অহ
পাছত পাতত দি পেলাই আনি তেনেকৈ হেৰি পানী দিয়া ভাতৰ লগত যে খায়।
অহ
ভাল লাগে খাই
ভাল লাগেটো খালে
উম
অ' খাৰলি বনালে নহ তোমালোক? খাৰলি বনোৱা কথা আছিলে নহয়।
সৰিয়হ আনিলো আনি পেলাই এনেকে ধুই পেলাই শুকুৱাই থোৱা আছে।
অ'।
এতিয়া হেৰি কৰাহে নাই।
উম বনাবা আকৌ।
বনাব লাগিব, মায়েহে বনাব কেনেকে বনাই চাব লাগিব শিকিব লাগিব। টাৰ বনাব, তাকে মানে বাহৰ গছ বোৰ আনি পেলাই নহ আনি পেলাই এনেকে পুৰা মিহি মিহিকে কাটি কাটি পেলাই শুকুৱাই থৈছে।
উম
তহ শুকাই যোৱাৰ পিছতে বনাব আৰু
সেইটোও ভাল লাগে আকৌ দেই, ভাজি পেলাই খাই বেছি ভাল লাগে। মই ভাজি খাইহে ভাল পাওঁ।
উম